হেল্লো, অ অ', খবৰ ভালনে?
অ, ' আছো দিয়া, তোমাৰ ভালনে?
অ' ভাল ভাল।
ভাত চাত খালা?
অ' খালো খালো, আপুনি খালে?
নাই নাই খোৱা নাই, কি বনালে আজি?
অ'। আজি দালি বনালে, ভাজি বনালে, ভাত।
অঁ।
এফালে দিম, আমলেট, দিম আমলেট।
আচ্ছা, অ' তেনেকুৱা আমাৰ এই আজি আক - কিবা এইবিলাক নাপায় বোলে খাবলে, এইকাৰণে - হেৰি ৰুটি বনাইছে আমাৰ। ৰুটি বনাইছে - ৰুটি, ঘুগুনি তেনেকুৱাই আৰু। হেৰি কৰি আকৌ আমাৰ খুৰা ছোৱালী এজনী বিয়াও আছে কালিলৈ। তাতেই যোৱা কথা ভাবি আছো, বিয়া অ' সৰু বিয়া।
অ' তাকে ভাবিছো ইমান দিন ফোন চোন নাই কৰা।
অঁ'। ফোন কৰা হোৱাই নাই ৰ'বা ইমান মানে ব্যস্ত, তাকেই - ইমান মানে ব্যস্ত হৈ গৈছো, ব্যস্ততাৰ কাৰণে মানে - অ' গৰম ইলদি, মানে মোৰ গৰম দিন কেটা যে দেখিবই মন নাযায় জানা।
সেইটোৱে।
গৰম দিন কেইটা একদম মানে খুব বেয়া পাও।
উম, গমৰ দিনকেইটা বেয়া সেইটোৱে।
ঠাণ্ডা দিনেই ভাল লাগে।
ঠাণ্ডা দিনেই ঠিক আছে।
গৰম কিবাখন, ঠাণ্ডা দিনেই ঠিক আছে। তাকেই ন, মানুহ বিলাক যে মানে মই তাকেই ভাবো দেই - ইমান মানে ধৰি লোৱা, আজিকালি বাচ্ছাবোৰ - ইমান আইডিয়াচ বোৰ মানে সৰু সুৰা বস্তুতে ইমান ধুনীয়া ধুনীয়া আই ডিয়াছ থাকে ন'?
উম আজিকালি সৰু পৰাই মানে উম সেইটো হয় বাৰু
গৰম গৰম বন্ধ থাকোতে মানে ইমান ধৰি লওক পোৱালী বিলাক মানে মইতো ছোৱালীকতো এনেই থাকিব নিদিয়েই। মানে কিবা নে কিবা বনাই থাকে ক্ৰিয়েটিভিটি মানে। মই যে পঢ়াতটো নহলেও প্ৰ অ ল'ৰা ছোৱালী
পঢ়াটো নহলেও মানে কিবা এটা মানে থাকিব লাগে মানে আৰু কিবা এটা কৰিব পাৰিব লাগে।
কৰিব পাব লাগে আৰু মানে কি ন আইডিয়াজ বোৰ। অ,
জ বোৰ এতিয়া মোৰ ছোৱালী খুব ধুনীয়া আৰ্ট কৰে দেই মছা নকওঁ তাই ভাল আৰ্টত কিন্তু সেই আৰ্টত আৰু আকৌ কেতিয়াবা কেতিয়াবা এনেকুৱা কিছুমান কালি নে পৰহিয়ে বনাইছে এটা হেৰি পেলাই। এই যে টিচু পেপাৰ দি তোমাৰ কি টিচু পেপাৰ খিনি অ টিচু পেপাৰ দি পেলাই তোমাৰ মানে পুৰণা এই ইস্কেছ পেনৰ এই ভিতৰৰ হেৰিতটো থাকে যে সেইটো পানীত ভিজাইছে। পানীত ভিজাই পেলাই এক কিছুমান কালাৰ বনাইছে অ তোমাৰ অৰেঞ্জ কালাৰ, য়েল্ল কালাৰ, ব্লু কালাৰ, এনেকা কালাৰ বোৰ তাৰপিছত টিছু পেপাৰ বিলাক ছবতে ভিজাইছে ভিজাই পেলাই মই আহি পাইছো দেখিছো শুকুৱাই থৰি মই কৈছোঁ কি কৰিবা দেহা কইছে এই নাই মই হেৰি কৰিম এইটো ফুল বনাম। তাৰ পিছত সন্ধিয়ালে দি তাই ধুনীয়াকৈ মানে ফুলৰ শেপত কাটিছে কাটি বিলাক গ্লাছত আকৌ সোমোৱাই পেলাই ভৰাই ভৰাই থৈ দিছে তাৰ পিছত এই ফুল বনাইছে তাৰপিছত কৈছে কৈছে মোক তুমি ধুনীয়াকে হেৰি আনি দিবাচোন অ কি এটো পেইণ্টিং আনি দিবা। হেৰি পেইণ্টিং কি এটো নিভ যে প আগৰ দিনত আমি নিভ দি যে আকো যে লিখো যে। অ কৈছে পেইনৰ নিফ আনি দিবা আৰু কিছুমান কালাৰ আনি দিবা। ক্ৰীম কালাৰ আনি দিবা। মই কৈছোঁ ঠিক আছে তাৰপিছত কৈছে কি কৰিবা কৈছে কি মই নিভ দি পেলাই নিব পেইন্টিং বনাম মই কৈছো বাহ। মন আজিকালি ল'ৰা ছোৱালী ইমান তোমাৰ ক্ৰিয়েটিভিটি ন। মোৰ ছোৱালী বুলিয়ে নহয় বাকী বিলাকো মানে উ মোবাইলত মানে সিহঁতে চাই চাই চাই সেইটোৱে মানে কিছুমান ল'ৰা ছোৱালী ধৰি লোৱা
সৰু পোৱালি মেচিৰিটিটো মানে বেছি মানে আজিকালি।
অ মেচিওত,
সৰু সৰু মানে ল'ৰা ছোৱালী বিলাকৰ মেচিউৰিটিটো বেছি মানে।
অ মেচিউৰিটিটো বেছি। ইম আৰু ল'ৰা ছোৱালী বিলাক আজিকালি মোবাইলৰ কাৰণে নোলোৱা হৈছে ন ঘৰৰ পৰা। মানুহক মাতিব নাজানে হেৰি কৰিব নাজানে বন্ধু নালাগে আজিকালি। চবেই আজিকালি বোলে তা অঁ মানে ডাঙৰ ডাঙৰ চিটি খিনিত, আমাৰ নিচিনা মানে জেগাত থকা মানুহ বিলাক একেই এযে কোনো কাৰো লগত মিল নাই।
মিল নাই মিল নাই হয়, ঘৰে ঘৰে থাকে চব
ঘৰে ঘৰে থাকে, কাৰো ঘৰত নাযায়। অঁ আৰু ল'ৰা ছোৱালী বিলাক পুৰা পঢ়াক লৈ, নিজক লৈয়ে ব্যস্ত।
পঢ়াক লৈ নিজক লৈ ব্যস্ত।
কোনোবা দেখিবা ই একদম মানে ৰাতি পুৱাই গৈ আছে হেৰিলে ক্ৰিকেট খেলিবলে।
এই বিলাক শিকি থাকে। নতুন নতুন কিবা কিবি শিকি থাকে, ফোন চাই চাই।
শিকিয়ে থাকে, শিকিয়ে থাকে। হয় দেই ভাল নহ'লেতো ভালেই, কিন্তু কিছুমানে আকৌ মোবাইলতে আকৌ বেয়াটোও চাই নহয়।
বেয়াটোও চাই, বেয়াও শিক শিকে বেয়াও চাই, ভাল শিকিলে ভালেই কথা। সেইটো হয় বাৰু।
ভাল শিকিলে ভাল। এটা আইডিয়া কিন্তু মিছা নকওঁ, আগৰ দিনৰ মানুহতকে আজিকালি পোৱালী বিলাক মানে অইডিয়া বোৰ এক্সেবিচন বিলাক চাবাচোন কেনে এনেকুৱা ধুনীয়া ধুনীয়া মানে ভাবিব নোৱাৰি এনেকুৱা ধুনীয়া কিছুমান বস্তু বনাই আনে।
অঁ সেইটো হয় বাৰু।
হয়নে? কেনেকুৱা ধুনীয়া কিছুমান বস্তু বনাই আনে, অঁ। এই এতিয়া অঁ মানে পোৱালী বিলাক মোবাইলৰ আ এই লাগে এতিয়া এ একমাহ পুৰা বন্ধ পাব। এই বন্ধত আৰু কোনোবা ফুৰিব যাব, কোনোবা আকৌ ঘৰতে কিবা কিবি বনাব। অঁ, আকৌ ছোৱালীয়ে কি কৰে কিছুমান সেই যে পাথৰ বিলাক, পাথৰ বিলাক কালেক্ট কৰে। ফুৰিব চুৰিব গ'লে এ নদী চাইডত। অঁ লৈ লৈ আহে। একে গাড়ীত মানে পাথৰ ইমান বিলাক আনে নহয় মই কি কৰা এই বিলাক, কৈছে তুমি নাজানা নহয় মনে মনে থাকা। তাৰপিছত লৈ আহি লৈ আনি পেলাই ক'ত কিবা আঁকে। আঁকি আঁকি সেই যে আমাৰ একদম ঘৰৰ ফালে সজাই সজাই থৈ দিয়ে।
অঁ
সেয়া, হুহ আকৌ পানী বটল বিলাক কাটিব, অঁ। পানী বটল কাটিব, পানী বটল কাটি পেলাই এ তোমাৰ হেংগিং, ৱাল হেংগিং বনাই।
এইবিলাক ভালবোৰ কৰিলে ভালেই, এইবিলাক পিছলৈ আৰু বেছি ভাল হ'ব।
সেইটোৱেই, ইয়াতে চাও আৰু জানো কি হয় আৰু পিছলে, এতিয়ালৈকে তো ঠিক কেই আছে পিছাল আৰু কি হয়। মাজতে হেৰি বনাইছিলে এখন গাও এখন বনাইছিলে এক্সিবি
গাওঁ অঁ অঁ দিলে ন'?
দিলে তাৰপিছত তোমাৰ হেৰি ঘৰ বিলাক বনাইছিলে তোমাৰ এই যে দাঠ কাগজ দি পেলাই ৰ'ল কৰি কৰি এঁ আঠা লগাই পেলাই অঁ বাহৰ নিচিনা ঘৰ বনাইছে, তাৰপিছত তোমাৰ গোহালি এটা বনালে, তাৰপিছত এই যে উম, হেৰি শ্বপিং মাৰ্ত বিলাকত যে পাই যে সৰু ফুলদানি গছ।
অ' গম পাইছো, গম পাইছো অ'।
হয় ফুলদানিটো গছডাল উঘালি পেলাই মাজতে মানে গছডাল সেই ঘৰ দুটাৰ মাজতে লগাই দিছো দেই তাৰপিছত আকৌ আকৌ তোমাৰ হেৰি কৰিলে খেতি খেতি কৰা এটা জেগা দেখাইছে। ঠিক তেনেকুৱা মানে অ' তাৰপিছত সেইটো বনালে বনাই লেগৰিবিচেনত দিলে।
অহ।
ভালে হাতৰ কাম জানিলে ভালেই তেনে আজিকালি।
মৰণ নাই আচলতে।
সেইটোৱে অ' নিজৰ মানে নিজেই মানে কৰিব পৰা বস্তু এটা থাকা।
অ' তুমি আজি জব এটা নাই পোৱা বোলে কিন্তু তুমি নিজেই মানে কিবা নিজৰ আইডিয়াছ লগাই
উম'।
ক্ৰিয়েটিভিটি হেৰি কৰি আজিকালি চব প্ৰত্যেক ঘৰৰ মানুহৰেই। ন ঘৰত গ'লে দেখোৱেই কিবা নহয় কিবা সজাই থয়। বা কিবা লগায়েই থয় ইমান। অ' এতিয়া আইডিয়াবোৰ মানে সেইটোৱেই।
আজিকালি মানে ডেভেলপ হৈছে ন' চব। ফোনটো চাই চাইও আজিকালি ডেভেলপ হৈ গৈছে চব। আজিকালি মানে কৰোণা টাইমৰ পৰা সেইটো হয় অ'। বহুত বস্তু শিকিব পাইছে।
বহুত বস্তু শি
মানে বেয়াও হৈছে। বহুত পিনৰ পৰা বেয়াও হৈছে। বহুত পিনৰ পৰা মানে ভালো হৈছে মানে। বহুত লৰা-ছোৱালী বহুত মানে বেয়া
বিলাক বেছি বাঢ়িছে।
স্কেম বিলাক বাঢ়ি গৈছে সেইটো হয় বাৰু।
স্কেম বাঢ়িছে এতিয়া আগতে মানে সেইবিলাক সেই ইমান নাছিলে কাৰণে মানুহ লুটি খুৱোৱাও নাছিলে।
খোৱা টান আছিলে সেইটো হয়। আজিকালি চি চিলিণ্ডাৰ এটা পোৱাই টান হৈ গৈছে।
অ' গেছৰটোতো ক্ৰাইচিচটোতো লাগিয়ে আছে বাৰু।
লাগিয়ে আছে সেইটো।
এয়া মানে কি বস্তুটো। মুঠতে হয়তোৱে যাৰ হা মানে এ অ' এতিয়া ভৱিষ্যতে আকৌ ক'ত কি আহিব কোনে জানে, মুঠতে নিজৰ হেৰি হেৰি লগাই নিজৰ আইডিয়াছ লগাই সৰু সুৰাৰাকৈ যদি কিবা এটা কৰিব পাৰেও
কিবা এটা কৰি থাকিব পাৰি তেতিয়া ভাল আৰু অ'। কিবা জব চব এটা নাপালেও নিজৰে কিবা এটা বিজনেচ টাইপত মানে খুলি ল'ব পাৰিলে সৰুকৈ পিছত ভাল হ'ব আৰু।
পিছত মানে কৈছা এনে এতিয়া ধৰি লোৱা আইডিয়াজ বোৰ যে পোৱালী বিলাকে যে হেৰি কৰে মোৰ তাক একেই হেৰি কালি সৰু ছোৱালী জনী হেৰি কৰিছে পুৰণা কাপোৰ বিলাক কাটি কাটি কাটি লগাইছে লগাই পেলাই সে দ'ৰমেট বনাইছে দ'ৰমেট অ' দ'ৰমেট বনাইছে পুৰণা কাপোৰৰে
অ'
ছোৱালীও ঢেৰ কিবা কিবি বনাই থৈছে তাই
উম
ফটো ফ্ৰেম তাৰপিছত তোমাৰ ডিচপ'জেল গ্লাছেদি ফুল।
অ' ভালেই তেনে এইবিলাক ন
ভাল কৰি থাকে কেতিয়াবা কিবা কিবি হেৰি কৰি মই ইমান হেৰি নকৰোঁ।
উম।
তাকেই তাকেই মই আকৌ মাজতে ৱালত ৱালত এই কিবা মেণ্ন্দেলা পেইণ্টিং নে কি কয় যে মই মেণ্ন্দেলা কৰিছিলে মাজতে। দেৱালত।
অ' অ'।
ওৱাল ভালেই কৰিলে বাট কিন্তু এই তোমাৰ পৰীক্ষা শেষ হ'ল নতুন নতুন। টু ইয়েৰ ষ্টাৰট হোৱা আগে আগে কৰি একমাহ পুৰা লাগিছে সৰু সৰু ডিটেইলছো দিব লগগীয়া হৈছে যে।
হয়।
সৰু
খালি পঢ়াটো খালি ভালকৈ কৰিব দিব। পঢ়াটো খালি বেছি ভালকৈ কৰিব দিব আৰু সেইটোৱে।
সেইটোৱে সেইটোৱে এফালে মানে মন দিলে আকৌ এফালে বাৰ কমি গ'লে।
উম এইফালে কমি গ'লে বেয়া হৈ যাব আকৌ পঢ়াটো মানে পঢ়াটো মেইন ন আজিকালি। পঢ়া লাগিবই। কিবা এটা সৰুকৈ কিবা এটা আজিকালি চবতে পঢ়া লাগে আজিকালি।
অ'।
সেইটো হয় বাৰু।
পঢ়া নহ'লে আৰু তুমি বাকী যিয়ে নকৰা পঢ়াটো মেইন। তোমাৰ পাৰ্চেণ্টেজটো লাগিবই।
হয়।
হেৰি কৰি তাকে মানে বস্তুতটো কে মই তাকেই ভাবো মইছো কি ঠিকে আছে তোমাৰ আইডিয়া। গৰম বন্ধ কেইটা কৰা বাৰু তাত। পিছত কিন্তু বন্ধ কৰিব লাগিব কাৰণ পঢ়াৰ প্ৰেচাৰো লাহে।
পঢ়াৰ প্ৰেচাৰ লাহে লাহে বাঢ়ি যাব এ বৰ্ডৰ একজাম আহি আছে।
বৰ্ডৰ এক দি আছে।
উম।
বৰ্ডৰ একজাম আহি আছে সেই হেৰি কৰি। অ' অ' ঠিক আছে দিয়া বাৰু ন কৰিম কৰিম দিয়া। তুমিও কৰিবা অ' অ' ঠিক আছে দিয়া বাৰু।
অ' অ'।
অ' অ'।